অ', বন্ধু কি কৰি আছা এ
এই এনে লাইন নাছিল লাইনতটো আহিল এনেই বিচনাতে বাগৰিছো ৰ'বা অলপমান
অ', পিছে খবৰ পাতি ভালনেে নাই তোমাৰ
খবৰ পাতি ভালে দিয়া তোমাৰতটো ভালে চাগে ফুৰি চুৰি আছা এদিন ঘৰ ক'ত ক'ত গ'লাহে তুমি ফুৰিব
এ নাই এনে অলপ তোমাৰ অলপ ফুৰি আহিলোঁ দিয়া আৰু ক'বাৰ ক'বাৰ জোগাৰ পৰা তোমাৰ প্ৰথমতে তোমাৰ ক'বলৈ গ'লে জোগাটো দুটা দুটা জেগাত গৈছোঁ বাৰু এইে দা বেছি বে ভাল নহয় দেই খবৰ আৰু চলি আছে ঠিকে ফুৰিবলৈ গ'লে তো খবৰ ভাল হোৱা বুলি কথা নাই ন এনে আৰু ঘৰৰ লগতে ফুৰিব গৈছোঁ আৰু
তুমি দুটা ঠাইত ফুৰিব গৈছা আৰু তোমাৰ খবৰ বেয়া কি কোৱা হে আমি চোন ফুৰিবই জান এতিয়া আমাৰচোন তাতকেও বেয়া হ'ব পিছে তুমি গ'লা ক'ত ফুৰিব কোন কোন ঠাইত গ'লা ক'ত প্ৰথমে এটা ঠাইৰে কোৱা নাম কোৱাচোন
এই তোমাৰ আমাৰ যি শংকৰদেৱৰ যিটো আহ জন্মস্থান বুলি কওঁ দিয়াচোন যিটো নগাঁও আৰু সেই নগাঁওৰ যিটো নতুনকে এখন মানে মানে আমাৰ বনাইছে আৰু অ', এনেকুৱা তাতে গৈছিলোঁ হ মানে বাছ বাছ চছ ভাড়া কৰি কিনে আমাৰ আমাৰ মানে ইয়াৰ পৰা গৈছিল আৰু মানে মানুহবিলাকে আৰু শংকৰ যিবিলাক শকৰ মানুহ সেই সংঘৰ সংঘৰ মানুহবিলাক গৈছিলে আৰু ক'বলৈ গ'লে তাতেই অলপ গ'লোঁ আৰু এই যিটো নগাঁওৰ যিটো বনাই আছে সেইটো নতুনকৈ পাহাৰৰি গ'লো নামটো মোৰ মনত তাৰ মুখত অহা নাই বাৰু নামটো মই মানে কিয় বাৰ পাহৰি গলো আৰু মান বহুত দিন হলে যাব তুমিতো আজি সুধিলা তো সেইকাৰণে চাগে মুখত অহা নাই আৰু
অ', তুমি ক বৰদোৱাৰ কথা ক'লা নেকি বৰদোৱা চাগে বৰদোৱা বুলি কয় নেকি সেইখিনিত খাই মই যিখিনি জানো
অ', অ', তাকেতো বৰদোৱা কলো আৰু বৰদোৱাৰ নগাঁও যি আছে শংকৰদেৱৰ দিয়াচোন য'ত শংকৰদেৱ আমাৰ শ্ৰীমন্ত শংকৰ জন্ম হৈছিল তালৈ গৈছিলো আৰু তাতে মানে নতুন নতুন যি এখন এক খুলিছে আৰু কিবা য' তোমাৰ এই দেখিবা নহয় ছ'চিয়েল মিডিয়াত দেখিছা তুমি ডাঙৰ ডাঙৰ তোমাৰ তাল দেখিছা বা তোমাৰ এই তোমাৰ মাদক আমাৰ মানে ধৰি লোৱা এই যিবিলাক আৰু বাদ্য দ্ৰব্য মানে যিবিলাক আমাৰ বাদ্য আছে বাদ্যযন্ত্ৰ সেইবিলাক বহুত ডাঙৰ ডাঙৰ যিটো অসমীয়া সংস্কৃতি হয় আৰু অসমীয়া সংস্কৃতিৰ যিবিলাক বাদ্য সেই বাদ্যবিলাক ডাঙৰ ডাঙৰ কি বনাই থোৱা আছে ন তাতেই গৈছিলোঁ দিয়া
ঠিকেই ঠিকেই কি কি দেখা কি কি পালা পিছে মানে কেতিয়া গলা কি কি দেখা পালা
এই তোমাৰ আমি ইয়াৰ পৰা এখন বাছ ভাড়াও কৰি গ'লোঁ আৰু মানে ৰাতিপুৱা আমাৰ তোমাৰ আৰু তোমাৰ চাৰিট মান গৈছো আৰু ইয়াৰ পৰা অ', গুৱাহাটীৰ পৰা গ'লো আমি নগাঁও লৈ ত যোৱাতেল লাগিল তোমান তোমাৰ মোটামুটি আমি ইয়াৰ পৰা আমি ধৰি লোৱা ছটা এনেকুৱা মানত গৈছোঁ ছট মানত গৈছোঁ তো আমি দহট মানত বা তোমাৰ দহট মানত পাইছো দিয়া আৰু মানে তোমাৰ ৰখি ৰখি গৈছো ত মানে কব ক'ৰবাত চাহ খাই গৈছো এনেকে আৰু
সেইকাৰণে আৰু অলপ টাইম লাগিল আৰু মানে লাহে লাহে অলপ যাই আছিলতো সেইকাৰণে টাইম লাগিল। এই চাৰ ন তটা দহটামানত পাই গৈছোঁ ত' তাতেই বহুত ভাল লাগিলে যাই কিনে মানে তাৰে যিটো পৰিৱেশ এটা মানে যিটো ভক্ত বা তোমাৰ ভকতসকলৰ যিটো ভকত ভকতীসকলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো চাই কিনে বহুত ভাল লাগিল। তাতে জানাই তোমাৰ যিটো বৰদোৱা পুখুৰী বা সেই পুখুৰীৰ তাতেই তোমাৰ শংকৰদেৱৰ মানে সৃষ্টিৰ লীলা আৰম্ভ হৈছিল তাৰ পৰাই আৰম্ভ হৈছিল। ত' সেই পুৰণি যিবিলাক বৰদোৱাৰ পুখুৰী আছে সেইটো চালোঁ এইবিল বস্তুবিলাক চালোঁ দিয়ে আৰু ক'বলৈ গ'লে। বাকী তুমি কিবা সুধিবা নেকি তাৰে বিষয়ে সোধা এজন কওঁ দেই আৰু
মানে অ', সেইবিলাকতো সাধাৰণ কথাই আছে এইবিলাকতো দেখিবাই। এতি যাওঁতে তোমাৰ মাল যত ফুৰিবলৈ গ'লা তাতে মই শুনিছো তোমাৰ নগাঁও যাতে তো সোণাপুৰ হৈ যাব লাগে বেছিভাগ সময়ত ত সোণাপুৰৰ মানে যিবিলাক চাহ বাগিচা সেইবোৰ দেখিছ নে সেইবোৰৰ অনুভৱতটো কেনেকুৱা কোৱাচোন মোক
অ', সেইবোৰতো দেখিছোঁ বাৰু দিয়াচোন সেইবোৰতো অনুভৱটো কৰিবলৈ বহুত ভাল দিয়া বাৰু যিটো মানে সুন্দৰ এটা পৰিৱেশ তোমাৰ আৰু তোমাৰ আমি মানে সোণ ম সণাপুৰৰ কথা কলাতো ত সোাপুৰৰ ক থব লগ'লে আমাৰ যিজন মহান ব্যক্তি আৰু অসমৰ সেই মহান ব্যক্তিজনৰ যিটো সমাধিস্থল সেই সমাধিস্থলটো আমি অলপ ৰখি কিনে ত তাতেও অলপ মানে তেওঁলোক শ্ৰদ্ধাল শ্ৰদ্ধাঞ্জলি জনায় আৰু আৰু বা তেওঁক সন্মান জনাই ত তাৰ পৰা আমি ভালদৰে তেওঁ মানে তেওঁৰ পৰা আমি আশীৰ্বাদ লৈ আৰু ত তেওঁ জানে আমাৰ অসমৰ কাৰণে কিমান এজন ডাঙৰ মানুহ আৰু ক'বলৈ গ'লে বা আমাৰ মানে সাহিত্য বা সংস্কৃতি জগতৰ কিমান এজন প্ৰখ্যাত জনজাত ব্যয়ক্তি হয় ত তেওঁৰ চাকি জয়ন্তী জ্বলা আৰু তাৰ পৰা আমি আগবাঢ়িলো ধেনেকে সেইটো পৰিৱেশ বহুত মানে যিটো মানে বুকুত খুন্দা মাৰি দিয়া এনেকুৱা বা তোমাৰ ধৰি লোৱাক অলপ মানে যিটো ক'বলৈ গ'লে ইম'চনেল যিটো আৰু পৰিৱেশ মানে দুখৰ পৰিৱেশ সেনেকুৱা হৈছিল ত' বাকী তাৰ পৰাৰা ভালে লাগিল দিয়া যিটো সেউজীয়া গছনে পৰিৱেশ তো আমি এঠাইত ৰখিলোঁ আৰু ৰখাৰ পিছত তাতে তোমাৰ যি সুন্দৰ পাহাৰ তাৰে কাষে কাষে মেগী বনাই আছে তোমাৰ পাহাৰৰ ওচৰ মানে ৰাস্তাৰ মেইন চিটো হাৱে আছে তাৰে ওচৰে ওচৰে মেগী বনাই আছে পৰঠা বনাই আছে সেইবিলাক খালো খাই কিনে আৰু যাত্ৰাটো আৰম্ভ কৰিলোঁ এেনেকে এনেকে নগাঁও পালো দিয়া আৰু
অঁ পিছে মানে ঠিকে আছে বাৰু তোমালোকতো বাছত বাছ ভাড়া কৰি গৈছা আৰু আহিছা এদিনতে ঘূৰি আহিছা কিন্তু ধৰা মই যদি ভাবোঁ আৰু যে মই থকাকৈ যাম কাৰ নগাঁওত তোমাৰ বৰদোৱাৰ ওচৰতে আৰুো ঠাই আছে ন ফুৰিবলগীয়া হ ত থকাৰ বাবে কিবা ব্যৱস্থা জানা নে কিবা ব্যয়ৱস্থা আৰু তাৰে মানে যিবিলাক আমি খোৱা খাদ্য সেই খাদ্যবোৰ কেনেকুৱা সাদযুক্ত হয় ন
তোমাৰ থকাৰটোো অসুবিধা নাপাব বা তাতে তোমাৰ যিটো ওচৰতে আৰু য তোমাৰ বৰদোৱা তোমাৰ ৰামঘৰ বা তোমাৰ বৰদোৱাৰাৰ সেই ঠাইৰ ওচৰতে তুমি হোটেল পাই যাবা আৰু কম টামমতে হোটেল বাই যিবা বাকী খোৱাৰ ক্ষেত্ৰতো কি ক'ম খোৱাাতটো যিহেতু আমি অসমতে আছোঁ আৰু অসমতে থাকিলে খোৱা খাদ্যটো তোমাৰ অসমত অসমীয় নিচি ন হ'ব দিয়াচোন তাতে বিশেষ বিশেষ একো নাই তাতে তুমি অকল যিটো গাজ বুট মুগ আছে সেই বুট মুগতটো বেছিকে খাবলৈাব পাৰে সেইবিলাকৰ আঞজাৰাতে বেছি সঠ খাবলৈ ভ'বা কাৰণ জানে তুমি আমাৰ শৰাই এখন দিলে বা তোমাৰ নামঘৰত গ'লে তোমাৰ সেই বুট মুখ বৰ্তমান কুঁহিয়াৰ কল ফল মূল সেইবিলাক মই পাবায় তুমি সেইবিলাক আৰু অন্যথা বাকীতো খাদ্যবিলাক একেই দিয়া মানে তুমি ইয়াতে যি খোৱা তাতেও সেই একে দিয়া ম পৃথক নহয় আৰু বেছি পৃথক নহয় দিয়া বাকী তোমাৰ তাতে যাই বহুত ভাল লাগিলে মানে তোমাৰ যিটো পুখুৰী আৰু নতুনকে এটা বনাইছে নহয় পুখুৰী চ'ত তোমাৰ চাৰিওফালে শিল শিলেৰে মানে এনেকে পাৰ দি দিছে তাৰে মানে যি ডাঙৰ পুখুৰী মহ মানে কি ভাল লাগিছে আৰু তোমাৰ যিখন ক'লো মই য'ত তোমাৰ ডাঙৰ ডাঙৰ আমাৰ যিবিলাক বাদ্যযন্ত্ৰ আছে সেইবিলাক অসমৰ ঢোল হওক শোল হওক বা তোমাৰ এই ডাঙৰ কিবা এনেকুৱা মানুহৰ বঢ়া ঠাই বা এই ধৰিবলে তোমাৰ এখন অঁ যিটো আমাৰ এই জানাই তুমি আমাৰ নামঘৰবোৰত থাকে যে এখন সেইখন সেইখনৰ এটা ডাঙৰ প্ৰকৃতি বনাই দিছে মানে আকৃতিৰ দ্বাৰা বনাই দিছে ন তোমাৰ এখন ডাঙৰ নাও মানে এনেকুৱা সৃষ্টি কৰি দিছে বনাইছে আৰু ডাঙৰ ডাঙৰবিলাক বস্তু সেইবিলাক চাই কিনে বহুত আনন্দিত হৈছিলোঁ আৰু দেখি কিনে আৰু যি সুন্দৰ এটা সেউজীয়া পৰিৱেশ তোমাৰ আৰু তোমাৰ সকলোৱে মানে এনেকুৱা লাগে পৰিৱেশটো তাৰ জিকোনো স্থান ন ত' মানে ধুতি ধুতি বা তোমাৰ পীড়ন বা তোমাৰ মেখা চাদত নিপিন্ধাই কিন্তু কাকোমাব নিদায় কিন্তুোৰ সেইটো কিন্তু ভ লাগিছে মোৰ সেইটো কৰাই কাৰণ আমাৰ যিটো সংস্কৃতি সেই সংস্কৃতিটো মানে বজাই ৰাখিব লাগে ন' সেইটোৰ দ্বাৰা, তুমি কি ভাবা এই আমাৰ সংস্কৃতিৰ কথা?
হয় দিয়া মানে কি অ', অসমৰ পৰম্পৰাটো এনেকে বজাই ৰাখিব লাগিব আৰু মানে আৰু এতিয়াও তোমাৰ সেনেকুৱা ধাৰ্মিক আ, ঠাইত আমি পৰম্পৰাগত সাজ পোছাক পিন্ধিয়ে যাব লাগে কাৰণ সেইটো যিহেতু আমাৰ আমাৰ যিবিলাক পৰম্পৰাগত সাজ পোচাক সেইবোৰেতো আমাৰ আচলতে চিনাকি ত' এনেকুৱা ক্ষেত্ৰত কি হয় যদি আমি পৰম্পৰাগত সাজ পোচাক পিন্ধি যাওঁ তেতিয়া নিজৰ মনতো এটা চাবা তুমি বেলেগ শক্তি ভাৱ জাগি উঠে মানে তুমি ধৰা এতিয়া যদি কোনোবা এ ঠাইত গৈছা তুমি তয়া তুমি এতিয়া বৰদোৱা যোৱা বুলি ক'লা, এতিয়া তুমি তাতে যদি তুমি যদি জীন্স পেন্ট হওঁক বা, তুমি চাৰ্ট তাৰ্ত পিন্ধি গলা হয় তেনেহলে তুমি যিটো অনুভৱ পাবা যদি তুমি তাতে ধুতি বা তুমি এনেকুৱা পাইজামা বা কুুৰ্তা এনেকুৱা পিন্ধি যোৱা সেইটোৰ অনুভৱটো কিন্তু যথেষ্ট বেলেগ হয় ত' এনেকুৱা ক্ষেত্ৰত অলপ মান মানে তুমি যিটো পাৰ্থক্য সেইটো দেখিবলৈ পাবা। আৰু মানে বৰ্তমান সময়ত কি হৈছে, এই ধৰ্মীয় যিবিলাক ঠাই আছে, এই ধৰ্মীয় ঠাইৰ প্ৰতি মানুহৰ গুৰুত্ব কমিয়ে গৈছে। তথাপিও আমাৰ যি অসম চৰকাৰে তোমাৰ আমাৰ যিবিলাক ধৰ্মীয় ঠাই সেইবিলাকৰ অলপমান মানে গুৰুত্ব দি সেইবোৰ অলপমান জাক জমতা জমক জমকতাৰে ভৰাব চেষ্টা কৰি আছে আৰু ক'বলৈ গ'লে, তোমাৰ মানে ডাঙৰ ডাঙৰ কৰিছে এতিয়া তুমি যেনেকে ক'লা। আ, যিবিলাক প্ৰতিমূৰ্তি হওক বা তাৰে যিবিলাক মানে আমাৰ ধৰ্মীয় পৰম গত বস্তু সেইবোৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিছে, কাৰণ সেইবোৰে তোমাৰ যেতিয়া বস্তু এটা ডাঙৰ হয়। বা অলপ দেখাত ধুনীয়া হয় তেতিয়া মানুহৰ আকৰ্ষণটো বৃদ্ধি হয়টো। ত' ফলত মানে আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে তেওঁলোকেও আকৰ আকৰ্ষিত হ'ব সেই বিষয়ে। বা তেওঁলোকেও যাব বিচাৰিব। ত' এনেকুৱা ধৰণৰ আ, ভাল পদক্ষেপ কিন্তু চৰকাৰে গ্ৰহণ কৰি আছে মই দেখিছো কথা এইটো ভাল লাগে যে আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় ঠাই সেইবোৰক বেছি গুৰুত্ব দিয়া হৈ আছে বৰ্তমান সময়ত, এনেকুৱা নহয় যে আ, তোমাৰ আধুনিক সময়তো চব যে এতিয়া আধুনিক বস্তু চলি আছে। আমি তোমাৰ নিজৰ ধৰ্ম বা নিজৰ যিবিলাক পৰম পৰম্পৰাগত ঠাই সেইবিলাকক পিছ হুকাৰ এবাৰ চোৱা নাই বা সেইবোৰক প্ৰতি একদম গুৰুত্ব নিদিয়াকে এৰি দিছো। সেনেকুৱা হোৱা নাই ত' সেনেকুৱা ভাল লাগে দেখি বাকী এই বিষয়ে যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আছে বা তুমি যেনেকুৱা ক'লা বৰদোৱা তুমিতো ফুৰিব গৈছিলা তাতে কিন্তু তথাপিও তুমি যিটো তাৰ পৰা ধৰ্মীয় জ্ঞান লাভ কৰি আহিছা বা যিবিলাক পৰমম্পৰা শিকি আহিছা হয়তো তোমাৰ আগতীয়া জীৱনত বা যিটো আহিবলগীয়া জীৱন তাতে নিশ্চয় তোমাৰ কামত আহিব। ত' ময়ো ভাবিআছোঁ, ময়ো এবাৰ সেনেকুৱা এবাৰ বৰদোৱালৈ যাম বুলি বহু বছৰ ধৰি ভাবিছো পৰিকল্প প্ৰাথৰ্না কৰি আছোঁ, কিন্তু যাব পৰা নাই এইবাৰ নিশ্চয়কে সময় ওলাই অলপ এবাৰ যাই আহিব লাগিব তোমাকে লগত লৈ যাম দিয়া যিহেতু তুমি গৈছা ত' তুমি জানিবা বাকী এই বিষয়ে বেছিকে কথা নাপাতো দিয়া।
অ', হ'ব দিয়া তোমাক কেতিয়াবা লৈ যাম তুমি ক'লে হ'ল আৰু মই লৈ যাম দিয়া। বাকী হ'ব দিয়া থৈছো।
অ', দিয়া।